নমস্কাৰ অঁ।
অ হেৰি
কি কৰিছা? আছো এনে। তই?
উম। এতিয়া মই হে কথা এটা ভাবি আছিলো।
কি?
এ বাইকখন এতিয়া মই যে ললো, এতিয়া বাইকখন এতিয়া কেনেকৈ চলালে নে এনে মাইলেজ বেছি পাম বা কোনটো ৰাস্তাত কেনেকৈ চলাব লাগে? বা এতিয়া কি কৰিলে আমাৰ ম এৰা মানে বাইকখন বেছি মাইলেজ পাম?
মানে এতিয়া আমাৰ এইফালে গাঁওৰ ফালে ৰাস্তা বেয়া
অঁ। অ-অ। অ-অ।
দুই তিনিটা স্পী নাই আৰু গাড়ীখনো ভাল হ'ব।
অ হেৰি এতিয়া মোৰ বাইকখন এতিয়া মাইলেজ দিয়ে তোৰ ত্ৰিছ।
উম।
এতিয়া মোৰ বাইক এতিয়া মোৰ মানে মোৰ এ পঁচিশ ছাব্বিশ তেনেকা আৰু
চলোৱাৰ লগতো কথা থাকে এনে কেইটা গ'ল ছাৰ্ভিচিং?
অ এতিয়া মই ভাবিছিলো বাইকখন যেতিয়া ললো এতিয়া এটা। দীঘল যাত্ৰা কৰোঁ আমাৰ ঘৰৰ পৰা।
উম
এখন ল ঘূৰা হ'ব।
অ পিছে কত যাম বুলি ভাবিছ।
ক'ত মানে তটো হেৰি আমাৰ ঘৰৰ পৰা দুশ কিলোমিটাৰ। বা ডেৰশ কিলোমিটাৰ দূৰত য'ত ভাল জেগা আছে। গৈ ভাল লাগে। আৰু যদি তোৰ কবি তোৰ যদি কোনোবা এনেকা লগৰ আছে যাব যদি যাব। লৈ মন কৰে আমাৰ লগত।
অ
ন
হ'ব
যদি যাবলৈ মন কৰে বা
উম, হ'ব, কলেই হল মই
বিশেষ মোৰ আকৌ বাইক নাই নহয় গ'লে মোৰ আছিলে মানে এতিয়া বেয়া হৈ আছে গলে মই তোৰ লগতহে যাব লাগিব।
উম তাৰমান মোৰ তাতো পইচা আছে বাৰু তোৰ মই এখন বাইক এ ভাল দৈতো নেকি?
অ হ'ব তেনে
অ তোক ভাড়া এখন লৈ দিওঁ পইচাটো মই দি দিম তই খালি ওলা মোৰ লগত আমি যাওঁ অলপ ঘূৰি আহো অলপ মনটো ভাল লাগিব শান্তি লাগিব।
উম হব, অঁ।
এয়া পিছে কিটা মানে আমি গ'লে ভাল হ'ব-
যেতিয়া তোৰ সুবিধা হয়। আজৰি মই আজৰি ঠিক আছো বাৰু
মই এসপ্তাহ মান নোৱাৰিম এসপ্তাহ গৈ লওঁক
হা কি
হয় নে নহয়?
কি?
এসপ্তাহ গৈ লওক।
অ হ'ব।
মানে মোৰতটো অফিচৰ এ কাম কিছুমান আছে, কামখিনি কৰি লওঁ আৰু এ ব্যৱসায় মানে মাটি লেনদেনো মানে এ কিছুমান ধৰি কাম আছে। এই বিচিব লাগে।
আহঁ।
পাচ পাতি এনেককা চাব লাগে এইবিলাক আৰু
অঁ। মই পিছে ভাবিছিলো কাম এটা কৰিম বুলি কৰিবি নেকি মোৰ ব্যৱসায়
কি কচোন?
উম পিছে আমি ছেকেণ্ড হেণ্ড ডিলাৰ এটা খুলিব পাৰো, বাইক কেইখনমান আনি এহ কম কম দামৰ দানি আমাৰ ইয়াত এহ কি বুলি কয় ঘৰৰ ওচৰৰ তিনি আলিটোত দি এডখত বিক্ৰী কৰিব পাৰিলো হয় ডিলাৰ এটা খুলি।
পাৰি পাৰি পাৰি।
উম প্ৰথম সৰুকেই দিম বাৰু
খুলিব পাৰি বাৰু।
অ প্ৰথম বোলো সৰুকে খুলিলো পিছত লাভ হল এতিয়া ডাঙৰ কৰি দিলে হ'ল
অঁ অঁ।
এতিয়া বিশেষকে আমি প্ৰথম স্কুটি স্প্লেণ্ডাৰ তেনেকে কিবা কিবি কেইখন লৈ আহিলও। ন?
লৈ আহি পেলাই তইয়ো কেনেকে কাষ্টমাৰ চাষ্টমাৰ চাবি, ময়ো চাম।
ন বাইক বাইকটো বহুত বেলেগ বেলেগ ধৰণৰ আছে নহঁ ডিফেণ্ট মানে বেলেগ বিভিন্ন ধৰণৰ বাইক আছে এতিয়া
আছে আছে উম
এ যোনখন যোনখন বাইক মানে তোৰ এতিয়া পইচা, এতিয়া চব পইচা যদি পইচা মিলে তেনে বাৰশ কেতিয়া দিম
অ দুটাই মিলাই মিলি পইচাটো দি দিম আৰু দি মেলি
অ কিনি আনি পেলাই হেৰি কৰি দিম, এ আমি এটা এখন দোকান খুলিম বেচা আৰু বাইকৰ। তাক বেছি দিম?
তাতে তিনিআলটোৰ ওচৰতে খুলি লম আৰু দুইটাই।
অহঁ পাৰি পাৰি
পিছে নামটো কি দিম বুলি ভাবিছ? হম
কি কৈছ?
নামটো পিছে কি দিম বুলি ভাবিছা
নামটো এতিয়া হেৰি নামটো এতিয়া বোৱা তুন তোৰ নামটো
সমীয়া আই উম
বা তোৰ তোৰ নামৰ এটা তোৰ নামৰ এটা আখৰ মোৰ নামৰ এটা এটা আখৰ দুটা লগ কৰি দিম-
উম। ডি মটৰচ আৰু এল মটৰচ দি দিম নহঁ।
অহঁ পায়ী পায়ী ।
উম
নামটো নামটো যিমান ভাল লাগিব তেতিয়া গৈওঁ ভাল লাগিব।
অ পিছে আমাৰ কনটেক্ট নম্বৰটো দি দিম তলত পোষ্টাৰ এখনত লিখি ন?
তেতিয়া মানে আমাৰ গ্ৰাহক বিলাকো আহি ভাল পাব। এ নামটো ইমান ধুনীয়া তেওঁলোকৰ এতিয়া এ বাইক কেইখনতো আৰু ধুনীয়া দেখিবলৈ ভালেই লাগিছে যেতিয়া আমি আমি যদি আমি যদি কমনাব দিওঁ তেতিয়া আৰু বেছি গা হুব
আমি যদি তোৰ ব্যৱহাৰ পাতিও যদি ভাল হয় আৰু যদি আমাৰ বন্ধু কেইটামান চাব লাগিছিল, বন্ধু চাই যদি সিহঁতকো যদি এনেকে চেলচত যদি কৰাব পৰা হয়, সিঁহতলোকৰ ব্যৱহাৰ পাতি পঢ়া শুনা ভাল। হয়। তেতিয়া মানুহ আহিলে হয়, কাষ্টমাৰো বাঢ়িলে হয়। উম এনেকে তোৰ এনে পিছে বাৰু বন্ধু আছে নেকি বাৰু তেনেকে কৈও সোমাব পাৰে।
আছে আছে বন্ধু আছে।
অঁ পিছে তই ক মই গ্ৰুপ এটা খুলিম, খুলি পেলাই তই গ্ৰুপটোত তই কৈ দিবি তাৰপিছত ৰাতি আমি কথা পাতিম
অঁ আমাৰ ফোনৰ যোনটো আমি ফোনৰ যোনটো গ্ৰুপ খুলিম নহঁ
আঁহ
অহঁ, তই মই আৰু লগৰ
দুজন তিনিজন। অ তিনিজন মান ললেই হ'ল বেছি বেছি নালাগে, এতিয়া প্ৰথম সৰুকে খুলিছো তো। যেতিয়া ডাঙৰকে খুলিম তেতিয়া বেছিকে ললে হ'ল লগৰ আকৌ এতিয়া যদি প্ৰথম লোকচান হৈ যায় তেতিয়া হে পোৱালিটো আমি দৰমহাত বাৰ
হয় হয় তই কৰাটো হয় বাৰু। এ ব্যৱসায় ব্যৱসায় ব্যৱসায় এটা ফাৰ্ষ্ট প্ৰথম আৰম্ভ কৰিয়েতো পইচা অলপ দিগদাৰ হ'বই নহঁ।
উম ল'ছো হব পাৰে, লাভো হ'ব পাৰে।
সেইটো প্ৰথমতেতো ইমান লাভ নহয় ফাৰ্ষ্ট আমি লোকচান পাই
উম উম। পিছে তোৰ কালি কিবা বিশেষ কাম আছে নেকি?
কালি বিশেষ কাম কালি মানে মই তো এসপ্তাহ এসপ্তাহ পিছতহে মই ধনতটো কি হম
অ কিয় কিবা কাম কৰি আছিলি নেকি তই।
এইটো কৈছিলোঁ যে মই এই মাটিৰ লেন দেন আৰু তোৰ। হয় এই ব্যৱসায় অলপ কাম আছে বুলি
অ নহয়, মই ভাবিছিলো এ হেৰি যদি তোৰ অকমান সময় উলিয়াব পৰা মানে আমাৰ বন্ধু এজনে ক'লে এটা জোগাত মানে ভাজি পাচলি তাত দে দেওবাৰে বহে মানে বজাৰ হয় তাত বস্তুবিলাকৰ দাম সস্তা মানে
অহ।
তাৰপিছত কাপোৰ বিলাকৰো দাম কম, মাংস তাৰপিছত সেয়া বস্তুৰ দাম কম মানে আমি যদি এপাকত গৈ মেলি বস্তু খিনি লৈ আহি আমাৰ ডিলাটোৰ চাইডতে যদি দোকান এখনো দিব পাৰো কাপোৰৰ
টিটি টি
পাছত মাংস মাংস-চাংস নিলেওতো আলু, পিয়াজ এনেকে কিবা কিবিও লাগে
হয় হয়, ভালে ভাবিছো বাৰু এইটো
উম, সেইটোও কৰিব পাৰিলে সেইটোও ভাল হ'ব।
আমাৰ এতিয়া প্ৰথম কামটো হ'ল তোৰ এইটো বাৰু আমি ভাবিছো কৰিম এইটো, এইটো নিশ্চয় কৰিম বাৰু কিন্তু এতিয়া প্ৰথম কামটো হ'ল এ মোৰ এতিয়া বাইকখনৰ পৰা এ বাইকখন দি আমি
উম উম, সেইটো ঘূৰি আহি মেলি তাৰপিছত আমি কামত লাগি যাব লাগিব মানে কেলে এটা কাম কৰি থাকিলে যদি ঘপককে লচ হৈ যায় তেতিয়া আমি মানে বহুত কনদিশৃন আৰু এ ক আমাৰ হাত তে থাকে তেতিয়া এটা এটা পৰা আমি উদ্ধ হব পাৰিম
হয়, হয় বাৰু
উম পিছে আজি খানা পিনা কি বনাইছে?
খানা আমি কি কৰো আৰু ইয়াত ভাতটো বনাই আছো ভাত আৰু দালি বনাইছো ভাজি আলু ভাজি, এ ভাত দালি হ'ল এতিয়া ভাজিতো বনাই আছো।
অ ঠিকে আছে তেনে এতিয়া পিছে মই মই ভাত বনোৱা হ'ল মই অলপ সোনকালে আহিছিলো তো কামৰ পৰা বনাই মেলি থৈ দিয়া আছে এনেই এপাক উহ ওলাই আহিলো বোলো পদূলিটো ওচৰ ত খোজকাঢ়িব।
ঠিকে আছে ঠিকে আছে মই
গৰম কেনেকুৱা পৰিছে?
গৰমতটো নকবি আও গৰম বা বহুত গৰম দেই এইবাৰ এইটো যোৱা বাৰতকে কিবা অলপ বেছিয়ে গৰম দিব যি পাই পাইছো।
উম পি পিছে তোমাৰ লগৰ ফালে খেতি কৰিছেনে? কৃষক বিলাকে
খেতি কৰি আছে আৰৱে মই ভাবিছো ম- খেতি অলপ সংযোগ কৰোঁ নেকি।
অ' পিছে হেৰি খেতিয়ক
মই তোমাৰ মানে, মানুহ এ মানুহ মাতিম, মানুহ মাতি পেলাই এই লগাম বুলি ভাবিছিলো।
অ পিছে হেৰি মোৰ কাম তোমাৰ যদি বিশেষ নাই তোমাৰ মাটি আছে নে বাৰু এনেকে খেতি কৰিব পৰা
মাটি আছে মোৰ মাটিয়ে ব্যৱসায়ী, মাটি তোমাৰ আছে বা তোমাক তুমি কোৱাচোন তোমাক ক'ত মাটি লাগে?
নহয় এজেগাত যদি তোমাৰ পুখুৰী-চুখুৰী বা এনেকুৱা হেৰি চাইডত যদি লোৱা হয় তাতে যদি আমি কিবা খেতি যদি এনেক- কে আলু, পিয়াজ তেনেকে যদি কৰিব পৰা হয় তেতিয়া আমাৰ ঘৰখনলৈও হ'ল হয় তা- বা আমি এ বিক্ৰী কৰিবও পাৰিলো হয়।
তুমি কোৱাটো হয় বাও ঠিকেই ভাবিছা।
মানে চব ফালে চব বস্তু কৰি থৈ দিব লাগে মানে ন এতিয়া কোনটো ল যোনটোত তেতিয়া আমি যোনটোত মানে আমি উঠি যাম একেবাৰে উঠি গুচি যাম ন এতিয়াতো ভগৱানেটো চব বস্তুতটো আমাক সেইকাৰণেটো বনোৱা নাই কোনটোত বা আমি বিচিয় পাৰিম কোনটোত নো হম?
এ ধৰি লোৱা এতিয়া এফালে এক নম্বৰত তোমাৰ থাকিল খেতি বাতি এ খেতি তাৰপিছত তোমাৰ খেতি বাতি মানে আৰম্ভ কৰা নাইটো ভাবিছো তোমাৰ থাকিলে মোৰ এতিয়া মাটি, মাটি ব্যৱসায় আয়অ অফিচৰহঁত আৰু ত আমি ভাবিছোঁ এতিয়া আৰু এটা ডিলাৰ খুলিম বুলি
অহ
কাম খিনি আৰম্ভ কৰিব লাগিব আৰু
অ অ
পইচাটো পইচাটোহে মেইন এইটো পইচাটো এতিয়া লাহে লাহে যোগাৰ কৰি পেলাই কাম বিলাক এটা এটাকে লাহে ধুনীয়াকে আৰম্ভ কৰিম আও।
অ কৰিব লাগিব পিছে পিছে বাকী এতিয়া কেনেকুৱা খবৰ-খাতি।
খবৰ ভালেই ঠিকেই। এ পইচাই চব আৰু পইচাৰ কাৰণে মাথা মাৰি আছো মই সদায়।
সেইটোয়ে আও পইচাই দুনীয়া খনত চব আৰু পইচা নহলেতো একোৱে নাই, পইচা নাথাকিলে তোমাৰ লগত বন্ধু নাথাকিব কোনোও নাথাকিব। পইচা থাকিলে তোমাক চবে খবৰ ল'ব এনে নলয় আৰু চিনিয়ে নাপাব তোমাক।
সেইটো হয় সেইটো হয়।
উম তেনে পিছে কালি লগ পাম ন তুমি সময় উলিয়াবা।
কালি নিশ্চয় মই কালি পালি এ পাৰিলে মই সময় তোমাৰ কাৰণে সময় কণ ওলিয়াম।
উম, ঠিক আছে তেনে হ'ব দিয়া।
দিয়া দিয়া হ'ব দিয়া।